হেল্ল'।
কি খবৰ?
ভাল। তোমাৰ?
ভাল। কি কৰি আছা?
এনেই বহি আছোঁ। গৰম সেইকাৰণে ফেনৰ তলতে বহি আছোঁ আৰু।
অ', কিবা বৰষুণ নিদিয়ে নেকি আজিকালি?
আজিকালি বৰষুণ নিদিয়ায়ে হৈছে, গৰমতোয়ে বেছি, বেলেগ। খালি আৰু বৰষুণ দিয়ে ইয়াতে, বৰষুণ নায়ে।
এনেই কিবা দিয়া নাই, মানে এনেই বৰষুণ দিবও কিজানি গৰম বেছি দিছে ন', দুই এদিনতে আৰু বৰষুণটো দিব। আজিও মানে ইমান ৰ'দ নাই। কিন্তু গৰমতটো অলপ বেছিয়ে দিছে, বৰষুণ হ'ব, হ'ব এনেকুৱা লাগিছে আৰ।
উ', পাছত অ' বেছি নহ'লে অকণমান দিব চাগে।
উম।
বৰষুণ দিয়া আগত, এনেটো গৰম উঠে ন'।
অ'। ইটোৱে।
তোৰ ভাত খালি নিয়ে?
ভাত খোৱা নাই। এ মানে ৰাতি অ', ৰাতিপুৱা মানে আমাৰ হোষ্টেলত ৰাতিপুৱা পৰি দিছে, পৰিটো এটা পুৰি খালোঁ আৰু লগতে ভাত। খালোঁ। কালিৰ অ', কালি ভাত আছিল, সেইখিনিয়ে জলকীয়া। এইটোকান জলকীতে জলকীয়াটো পুৰি এ, পিয়াজ ধনিয়া পাত দি, তেল, সৰিয়হ তেল আৰু পাপৰে দি খাই দিলোঁ।
কিবা নিজে বনাব পাই নেকি?
অ', ইয়াতে মানে ইচ্ছা কৰিলে আৰু নিজে বনাই খাব পাৰি কিবা কিবি।
উম। আৰু চবজি টো কি কি দিয়ে হোষ্টেলত?
চবজি এইটো, সোমবাৰে নিৰামিষ দিয়ে। মানে গোটেই দিন দালি, চবজি, এনেকাই দিয়ে। মাছ, মাংস, পনীৰ দিয়ে। আকৌ মংগলবাৰে আহ ৰাতিপুৱা দুপৰীয়া একো দালি চব্জি আৰু ৰাতিহে মাজ দিয়ে আকৌ বুধবাৰে ৰাতিপুৱা দালি চবজি দুপৰীয়া দালি চব্জি ৰাতি কণী বৃহস্পতিবাৰে ৰাতিপুৱা দুপৰীয়া দালি চব্জি ৰাতি মাছ কুকুৰবাৰে নিৰামিষ দালি দালি দালি চব মানে গোটেই দিন দালি চব্জি আৰু শনিবাৰে গ' কণী দিয়ে ৰাতি দিনত দ়ি চব্জি দিয়ে আৰু ৰবিবাৰে এ ৰাতিপুৱা পুৰি দিয়ে আৰু দুপৰীয়া ভাত ৰাতি মাংস ভাত
কিবা কণী টো খালি বইল দিয়ে না কেতিয়াবা অমলেট চমলেট ন চব্জি এনেকে বনাই দিয়ে
নাই নাই কনীৰতটো এনে কিবা বইল কৰি কেতিয়াবা দিয়ে আকৌ কেতিয়াবা বইল কৰাৰ পিছত ভাজি দি দিয়ে আঞ্জাত ম দ এনে দি
কণীও খজি কিনে নিজে বনাবও পাৰে চাগে
অ কেতিয়াবাৰ মানে আমি যদি ইচ্ছা কৰো তেনেহলে কেইটামান লয় আমি বোগনাই খাব পাৰি আৰু আমাৰ হোষ্টেলত সেনেকেই আৰু আমিয়া বা যদি খাব মন যায় এনেকে আৰু আমি চবে আমাৰ সুলৰ আমাৰ ফ্ৰে বিলাকে মানে কৰি তাৰ পৰা কণী কেইটা আনি আমি নিজে বনাই খাওঁ বেলেগ কে
আৰু মাছতটো ফ্ৰাই দিয়ে নাই ন চব্জি বনাই দিয়ে
মাছটো প্ৰায়ে কৰে চব্জি কিন্ধিয়ে মানে চবেই নাখায় না তাকে মানে এজনে এজনে যদি মানে প্ৰায় খাই ভাল পায় আৰু এজনে আন যদি খ খাই ভাল পায় আৰু আঞ্জাত দিলে মানে অসুবিধাও হয় অলপ সেইকাৰণে আৰু ড্ৰাইটয়ে মানে ভাজাতোৱে ৰাখি দিয়ে আমি কেতিয়াবা এনে তাৰে চব্জি খিনি লগত অলপ তাতে বনোৱাৰ সময়ত গৈ কিনে চবজি কিটো আনি মানে মাছতটো দি দিওঁ অলপ সময়ৰ কাৰণে গৰম চব্জি তেনেহে অলপ হল লাগে
মাংস দুখী মাংক দিয়ে বাা
মাংসটো ডেলি ৰবিবাৰে আমাৰ মাংস দিয়ে নাই দুপিছ কেতিয়াবা তিনি পিছ এনেকা দিয়ে ভালে হ মানহ অ মাংসটো ভাত এইটো ভাতৰ লগত মাংস দিয়ে আৰু আমাৰ ইয়াতে ব্ৰইলাৰৰ মাংসটোৱে দিয়ে উ লোকাল বা মটন এইবিলাক নিদিয়ে
উ ব্ৰইলাৰ টো কিহৰ লগত বনাই
ব্ৰইলাৰতটো সেইটো হ আলু দি বনাই
কিবা এইটো মাংস খুজি কেনে নিজে বনাব
মাংখটো আমি এজালকে বনাই খাই পোৱা নাই মানে আমাৰ ফ্ৰেডানে বনাই খাইছে কেতিয়াবা আনি মানে বইল কৰি খাইছে বইল
অ,
আমি এনে কণীয়ে কণ আৰু মাছটোৱে আমি খাই পাইছো এনেুৱাকে মানে। মাংসটো এতিয়ালৈকে আনা নাই নে। আমি দোকানৰ পৰা কিনি আনি বেলেগকে আমাৰ পইচা দিয় সেইটো মানে চবে মিলি বনাই খাইছো কিন্তু ইয়াৰ মাহত কেলক মানে আমি আনি খোৱা নাই।
উম, অহ ত যি বস্তু কিনি আনে আৰু ৰুমত বনাই চবে মিলি কিনি, ক'ত বনাই?
অ, এইটো আমাৰ আৰু হোষ্টেলত মেমৰ ওচৰত কিবা ইণ্ডেকচন আছে ইণ্ডেকচনতে বনাওঁ আমি। আনি আৰু যিমান মচলা কিবা লাগে, এ পিযয়াজ আদা নহৰু চব তাতে হোষ্টেলৰ মেজৰ পৰা চব আমি লৈ কি বনাও।
উম, হ তেনেহলে চব মেচতেও এভেইলেবল থাকে। ইমান কিনিব নালাগিব কেতিয়াবা এইটো বনাব মন গ'লে বনাব পাৰিব।
অ, অ, বনাব পাৰি।
আৰু আউটিংটো কেতিয়া কেতিয়া দিয়ে?
মানে এনেতো ডেইলি অ, ডেইলি সন্ধিয়াৰ সময়ত মানে ছয়টাৰ আগতে আৰু, চুৱেটাৰ আগতে সন্মুখৰ দোকানত এনে যাব দিয়ে আৰু যদি মানে লং আউটিং যদি যাব খোজে তেনেহলে মাহত এটাকে আৰু পাই ছবে। আজি ল আউটিন আছে কিন্তু, আমি যোৱা নাই।
কিয় যোৱা নাই? যাব লাগিছিলে।
ভাল নালাগে না ইমান গৰমত যাব মন নাযায়।
অ, এইটো হয় ইমান গৰম আৰু ৰুমত বহি থাকিলে ফেনৰ তলত।
এইটোক নতুন কাপোৰ পিন্ধি আকৌ যাব লাগে সাজি কাচি ওলাই ভাল নালাগে। ইমান গৰমত সেইকাৰণে আৰু আমি নাযাওে বেছি ইনেও নাযাও।
উম, গধূলি অলপমান ফুৰিব গ'লে হোৱা হ'ব।
সেইটোয়ে অ, গধূ-গধূলি মানে এনেই আমি হোষ্টেলৰ ইফালে এটা ৰাস্তা আছে ভিতৰৰ ফালে তাতে আমি এনেই ফুৰিব যাওঁ আৰু।
অ, বখ হৈ যায় মানে হৰুমত বহি বহিও‌ আমনি লাগি যায় নহয়।
আমনি লাগি যায় ভাল নালাগে কেতিয়াবা।
উম,
এতিয়াতো আৰু অ, উম, এতিয়া খোৱা নাই নাখাও এতিয়া আৰু।
কিয়?
এইটো ৰাতিপুৱা ভাত খাইছোঁ আৰু এতিয়া খোৱাৰ মন নাই আৰু। এতিয়া ভোক লগা নাই ৰাতিপুৱা খাইছিলোঁ।
ভোক লাগা নাই সেইটোৱে, ভোক লাগা নাই গৰমত আৰু খাবও মন নাযায়, তলত যাব মন নাযায় দানৰ কাৰণে।
উম। হ'লেও খাব লাগে এনেকে ক্ষীণ হৈ যাব নহয়। টাইমত ভাত নাখালে।
মই আৰু অলপ শকতেই হয় না, মোৰ কাৰণে নাখাৱটোৱে বেছি ভাল, মানে অলপ-অলপ খালেই হৈ যায় আৰু মোৰ কাৰণে।
উম, মানে ইমান ফুৰ্তি পাৰচন নহয় তুমি।
অহ, তুমি খালানে নাই?
খোৱা নাই মইও, পছত খাম।
কিবা আজি কি কি প্লেনিং আছে?
হা?
আজি প্লেনিংটো কি?
আজি প্লেনিং?
উম।
আজি প্লেনিংটো মানে। গোটেই দিনটো এনেই পাৰ হ'ব আৰু। মানে সন্ধিয়াৰ পিছত মানে আমাৰ হোতলতে মোক মাংস বনাব কৈছে আজি তাতে বোলে চবৰ কাৰণে আজি মাংসটো বনাই দিব লাগে।
অহ।
আমাৰ এইফালে অহ, অহ, অহ, এইফালে আমাৰ অহ। ৰান্ধনীজন ৰান্ধনীজন আছে দাদাই মোক ক'লে আজি তোৰ তই মাংস বনাবি বোলে, তোৰ হাত আজি মাংসটো খাব মন গৈছে। মই কৈছো হ'ব। চাম যদি আৰু কাম-চাম একো নাথাকে তেনেহ'লে মই বনাই দিম।
উম।
মানে কোকিংটো ভাল মানে ন' তুমি এই, কাৰণে চ'বেই কয় তোমাক বনাবৰ কাৰণে।
অহ। উম, তুমি ভাত খালনে নাই?
খোৱা নাই। অ
হ'ব তেনেহ'লে ভাত খোৱা। হেল্ল'। হেল্ল'।